শুনিছা শুনি আছা নে?
অ' ময়ো শুনি আছো ৰবা বাকী
আছো এনেই বহি তুমি?
ময়ো এনে আছো ৰবা আজি গৰমো লাগি আছে ঠাণ্ডাও লাগি আছে।
আজি মানে বটলটো অলপ সে আন
উ তাকেইেতো ৰ'দ উ উম তাকেতো ৰ'দ দিয়া নাই কন্তু গৰম লাগি আছে ঘামি যাই আছো একেবাৰে। উম। বাকী তুমি কিবা পাৰ্ট টাইম জব কৰা নেকি?
পাৰট টাইম জব মোৰ কৰিব নাই। কৰা নাই মই আৰু পঢ়িয়ে আছো। মানে ঘৰৰ পৰাও কৰিব নিদিয়ে। তুমি কৰা। তুমি কৰা নেকি? অ', কি, কি কাম এনে।
এ হে তোমাৰ ব্লিংকিটতে কাম কৰি আছে। ব্লিংকটত। কি ৰিচিপচনত থকা ব্লিংকিটৰ অফিচত থাকা।
উম, পিছে এ চাহ পানী খালা এতিয়া?
তাকে তোমাৰ দৰে মোৰ বয়স নহয় নহ মোৰ বয়স আছে মানে পি এতিয়া ঘৰৰ পৰা পইচা খ খুজিলেও বেয়া লাগে ন।
অ' সেইটো হয় বাৰু।
মই বাৰু আই টি আই কৰি আছো বাকী কি হয় নাজ জানো, খুব বাহ পাব লাগে। নৰ্ গাহীৰ পৰা কৰিব নৰ্ গুৱাহী মানে মইো তাতে কৰি আছো। মানে চেণ্টাৰটো ভাল।
অহ।
আইটিয়া কৰিলে ক'বা মোক। উম, উম। হেল্প কৰি দিম দিয়া। বাকী কি কিবা খালানে আজি? দুপৰীয়ে কি খাবা?
দুপৰীয়া । আজি, আমাৰ মানে গাঁওত এখন অনুষ্ঠান হৈ আছে। তাৰ বাবে আৰু এইকেইদিন আমাৰ মাছ মাংস খোৱা নাযায় আৰু।
অনুষ্ঠান মানে?
মানে অলপ এই কিবা ভক্তিমূলক পালনাম বুলি কওঁ আমি।
ভক্তিমূলকতো নিৰামিষে চলে চাগে।
অ', নিৰামিষে চলে।
ঠিকে আছে। নিৰামিষো খাব লাগে বাৰু।
মই, মই ভাবো আৰু মানে মাছ। মাংসতকৈ নিৰামিষটোতো আৰু বেছি প্ৰটিন, প্ৰটিনটো থাকে।
হয়, হয়। ঠিকে কৈছা, ঠিকে কৈছা নিৰামিষত মাছ মাংস তোমাৰ প্ৰটিন থাকে মাছ, মাংসটো মা-
মাছ- মাংসত, মাংসত থাকে। উম। সেই প্ৰ'টিন খিনিৰ কাৰণে এটা জীৱক মাৰাতকৈ মোৰ মতে আৰু-
হয়, হয়।
আমি, এই নিৰামিষটোৱে খোৱা ভাল আৰু-
তোমাৰ দৰেতো ভাবিলে। জীৱক হত্যাতো, জীৱতো আজি বহুত বাচি থাকিলে হয়। তোমাৰ দৰে যদি চবে ভাবি - বহুত জীৱই বাকী থাকিলা। আজিকালি দেখাই নাপাও, মই মাজতে কাজিৰঙাত গৈছিলো বহুত জীৱই দেখা পোৱা নাই। মানে জন্তুৱে দেখা পোৱা নাই। অকল গড় এটা দুটা দেখা পাইছো, হাতী দেখা পাইছো। মানে আগতে কাজিৰঙা উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বুলি ক'লে, মানে বা চব মানে আহে। বাঘ, ময়ূৰ মানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মূল পৰি- হ'ল এ এশিঙীয়া গড়, এইটো বাৰু হয়। এশিঙীয়া গড়? এতিয়া এতিয়াও আছে বাৰু। আৰু মূল পৰিচয়টো।
উম, সেইটোয়েই। আজিকালি অৰণ্য অৰণ্যবোৰ আছে বাৰু। কিন্তু- আজিকালি অৰণ্যত জীৱ জন্তু বোৰো দেখিৱলৈ কম পোৱা যায়। জানানে?
এ মেইন - মেইন কাৰণ হ'ল তোমাৰ গ ৰাষ্ট্ৰীয় উদ্যান বা আৰু যিকোনো অৰণ্যৰ মানে বানপানীৰ টাইমত বহুত, প্ৰব্লেম হৈ যায় ন মানে ক'ত, কোনে উতি যায় কাৰণে, বা কৃত্ৰিম পানৰ ফলত কোনে ক'ত উপঙি যায় জন্তুবোৰ, কাজিৰঙাতটো হয় বানপানী, এইটোৰ ফলতো বহুত জ জন্তুবোৰ কমি গৈছে কিছুমানে বানপানীৰ সময়ত মৰিও যায় হয় নাই।
সেইটো হয় আৰু বিভিন্ন অৰণ্য, অৰণ্য কটাও দেখা যায় না আজিকালি দেখা। পোৱা যায় অৰন্যাবোৰ কাটি
উম গল, এই এই তাকেতো মই কি কলো মেইন প্ৰব্লেম মই কি আছো মেইন, প্ৰ টো সব কামতে মেইন প্ৰব্লেম এই গছ- গছনিয়ে।
উম, এই গছ-গছনি। গছ- গছনি আ। সেই গছ-গছনিবোৰে চৰাই- চিৰিকটি বা জীৱ জন্তু বোৰৰ ঘৰ বুলি
তুমি য'ত ভাবিবা জংঘল আছে। ঘন জংঘল তাতে জন্তু থাকিবই। এইটো মিছা কথা। লাভ নাই। য'ত ঘন জংঘল আছে, পাহাৰত পাহাৰে হওক, যিয়ে হওক। তাতে কিবা নাই কিবা জন্তু থাকিবই। সাপ হ'লেও থাকিব।
উম, সেইয়ে।
যি যিকোনো মানে বস্তু হলেও থাকে।
এজী অ হয় হয়, হে অৰণ্য এখন অৰণ্য এখন হব, মানে গৰিবলৈ হলে আৰু, গছ গছনি বা অকল গছ গছনি হলে নহয় বা অকল জীৱ- জন্তু, নহয় দে চুন, মানে গছ গছনি, গছ গছনি গছনি থাকিলে জীৱ জন্তু, জীৱ জন্তুৰ নহলেও ভাল নালাগে, বা জীৱ অৰণ্য নহয় সেইখন।
অৰণ্য অৰণ্য এটা যদি ভালকে কৰিব আছে, তোমাৰ প্ৰপাৰ কেম্প এ- থাকিব, কেম্পিং কৰা জেগা।
তাৰপিছত, তোমাৰ বহুত তেনেকুৱা গাড়ী মটৰো লাগে অৰণ্যৰ ভিতৰত যোৱা, এনেকুৱা ফেচিটি লাগে বহুত।
চ' তুমি যাই পাইছা ন কোনোবা এখন অৰণ্যত অসমৰ।
মই সচ সঁচা ক'বলৈ গ'লে আজিলৈকে পনাই বাৰু তুমি পাইছানে
হয় হয় মই মানাছত মানা ৰাষ্ট্ৰীয় উদ্যান গৈছিলো তাৰপিছত মায় ম যাতে মানে এ এমাহ মান হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গৈছিলো ফুৰিব। চব আজিকালি দেখাই পোৱা নাযায় আজি আজিকালি হয় আজিকালি মানে এ জুতে চিৰিয়াখানাতে অৰণয়ৰ চাই বেছি জন্তু ততে বন্দী হৈ থাকে।
অহ বন্দি সেই আহেইছ তো বেয়া কথা সেই অৰণ্য জীৱ জন্তুবোৰক অ অৰণ্যয়ত এৰি দিব লাগে তেওঁলোকে নিজৰ মতে চলিবলৈ
হয় হয় তেওঁলোকে হয় ফ্ৰীডম যদি নাপায় তুমি যদি যুত মানে চিৰিয়াখানাৰ যদি বাঘ এটা এৰি দিয়া ত কি অৱস্থা হ'ব। তুমি নিজে ভাবা এই বাঘটো এনি টাইম পিঞ্জত থাকে ত যদি এৰা খাই, কেনে অৱস্থা হ'ব। তুমি নিজে ভাবাচোন মানে কেনে অ- চিটুৱেচনটো কেনে হব ভাবা, মানুহবোৰক কি কৰিব।
চব এইটোয়ে ভাবো। মই জীৱ-জন্তু যিয়ে যিও নহওক। কিয় মানে অপেনলি এৰি দিয়াতকে। অপেনলি এৰি দিব লাগে। বাহিৰৰ দেশতো এইবিলাকে- অপেনলি এৰি এৰি দি থৈ। তোমাৰ থাইলেণ্ডৰ কথা শুনা থাত থাইলেণ্ড যে আছে থাইলেণ্ড
অ অ অ
থাইলেণ্ডতো বাটবোৰ মানে অপেনলি এৰি থোৱা থাকে ন ট্ৰেইনিং হয় বাৰু। জন্তু জন্তুবোৰ অপেনলি থাকে ন থাইলেণ্ডত। আমি যাই কিনে চুব পাৰো হয় ন।
উম। মানে তোমাৰ, উম, তোমাৰ মোৰ, মোৰ মতামত সেই কিবা বুলি ক অ সেই এই এই জীৱ সেইবোৰ সেইবোৰ থয়। তেওঁলোকৰ, তেওঁলোকৰ, তেওঁলোক ফিদম দিয়টো উচিত হা। তোমাৰটো ধৰি লও। আমি অৰণ্য এখন অৰণ্য। অৰণ্যবোৰত এই যিবোৰ জীৱ -জন্তু বান্ধি থয় সেইবোৰ অৰণ্য। ধৰি আনি ইয়াতে থোৱা যায় ন। দেখা যায় থোৱা দেখা যায় কাৰণ অৰণ্যবোৰৰ অৰণ্যবোৰৰ গছ গছনি কাটি দি কিন্তু- অৰণ্যবোৰ ভাঙি, ভাঙি পেলোৱাৰ পিছত। এইবোৰ আনি কিন্ত- অৰণ্যবোৰ কটাৰ পিছত অৰণ্য গছ -গছনিবোৰ কটাৰ পিছত। সেইবোৰ বান্ধি থৈ আনি কিনে বান্ধি কিনে থৈ দিয়া দেখা যায়। কিন্তু সেইটো ভাল কাম হৈছে নে, তুমি কি ভবা?
তাৰে পৰা ইনকাম এটা কৰি আছে।
ইনকাম নিজৰ নিজৰ আৰু নিজৰ খৰচাটো ভাবি
হয়, জীৱ -জন্তু কষ্ট দি কাৰণে নিজৰ ইনকাম কৰি আছে। এই এইটো
কথা আহিছে।
হয়, এইটো তুমি কি ভাবা ভাল নে বেয়া? জীৱ- জন্তু কষ্ট দি কাৰণে নিজৰ ইনকাম কৰিছে।
এইটোতো ভাব। মোৰ মতে একদম ভাল নহয়, কাৰণ তুমি, তুমিয়ে ধৰা তোমাৰ কোনোবা এজন মানুহে। চ ছাৰ কেচত নোচোৱাই ন নোচো নোচোৱাই নোচোৱাই তাৰপিছত তোমাৰ পৰা তোমাৰ। তোমাক নচো চোৱাৰ পিছত তোমাৰ পৰা কষ্ট ফলতেো তুমি পইচাটো পালা না।
হয়, হয়।
বেলেগ এটাই লৈ যায়। তোমাৰ কেনেকুৱা লাগিব বা
এই তাকেই তো বা তোমাক যদি পিঞ্জিৰাত, পিঞ্জিৰাত যদি তোমাক বন্দী। বন্ধ কৰি থয়। তোমাক কেনে অৱস্থা লাগিব। চাপজ তোমাক জেলত বন্ধ কৰি থল তুমি কিবা কৰিছা? জেলত বন্ধ কৰি থোৱাৰ পিছত তোমাক কে কেনেকুৱা লাগে? এই এইখিনি টাইমত।
সেইখিনি টাইমত। এই জেলত।
খং উঠি যায়। খং, খং মানুহৰ মানসিক মানসিক- স-সন্তোলন হয় মানে। ভাঙি পৰে কষ্ট পায়। এই জি জি জীৱ-জন্তুৰ ফলতো এক। খং উঠে মানে তুমি যদি কুকুৰ এটাক যদি বান্ধি থোৱা চ' কুকুৰ টো এগিছিভ হব খং উঠিব উঠিবই তাৰ বান্ধি থোৱাৰ পিছত মানুহ এটা আহাৰ লগে লগে, যদি এৰি দিয়া ই অভিয়াচলি কামুৰিব তাক।
কামুৰিব, কামুৰিব।
তাৰ খংটো উঠাই দিব ইয়াৰ ওপৰত।
আৰু আজিকালি যি অৰণ্যবৰণ অৰণ্যবোৰৰ পৰা জীৱ জন্তুবোৰ যে ওলাই অহা দেখা যায়, বা আমাৰ ঘ জীৱ জন্তুবোৰে ঘৰ মানুহৰ ঘৰত আক্ৰমণ কৰা বা কিবা ৰাস্তা ঘাটে হলে অহা দেখা যায়। সেইবোৰৰ কাৰণ কিন্তু কাৰণ কিন্তু আমাৰ এই গছ গছনি কত কটা বা অৰণ্য কটাৰ ফলতে দেখা যায়, অৰণ্য অ পা পাহাৰ কাটা বা বনাঞ্চল ধ্বংস কৰা। এইবোৰ কাৰণে দেখা যায়।
মই ভাবো চৰকাৰে অলপ গুৰুত্ব দিব লাগে। এইবোৰৰ ক্ষেত্ৰত।
চৰকাৰে গুৰুত্ব দিয়াটো উচিত। কিন্তু চৰকাৰে মই মোৰ- মোৰ ভা বনাঞ্চল বুলি লিখি থৈ দিয়া দেখা যায়। কিন্তু তাৰ ওপৰত বেছি- দেখা নাযায় কিন্তু।
দেখা নাযায় দেখা নাযায় চৰকাৰী কৰ্মা মানে বনাঞ্চলত থকা চৰকাৰী কৰ্মচাৰী কেইটাও আজিকালি ভালকে কাম নকৰে।
বা সেই সেই বনাঞ্চলৰ সেই চৰকাৰী কৰ্মী বিলাকেও চুৰংভাৱে বস্তু বেচাও দেখা যায়।
হয় হয় গড়ৰ শিং
অ সেইয়াই
তুমি তুমি ভাবা মানে গড়ৰৰ শিংটো গায়ব হয়, ৰাষ্ট্ৰীয় উদ্যানৰ এটা মানুহেও গম নাপাব ন নিশ্চয় কোনবা মানুহৰ হাত আছে।
হাত আছে থাকিবই কাৰণ সেইটোৰ পৰাই কম টক কা পোৱা যায় নেকি, তাৰে যদি ফাইভ পাচেনো যদি উম সেই
গড় গড় এটাকতো তুমি মানে এই চলিত অ ব অৱস্থাতো তুমি শিংটো কাটিব নোৱাৰা হয় ট্ৰে ট্ৰেংকুলাইজ কৰিব লাগিব নহয় হত্যা কৰিব লাগিব।
হত্যা কৰিব লাগিব, তেতিয়া এনেকুৱা মানুহ নথকা নোহোৱা থাকে না সেই বনাঞ্চল বনাঞ্চলখনত।
উম তাকেইতো, চ মই এইটোৱে ভাবো মেইনলি বনাঞ্চলৰ প্ৰব্লেম যে আজিকালি যে জন্তুবোৰ নাই এই এইবিলাকে কাৰণ। গ জন্তুক হত্যা, গড় হত্যা বহুত বাঢ়িছে এতিয়া বাৰু কমিছে আগত এ বহুত আছিল প্ৰায়-প্ৰায় গ-গড় হত্যা আছে।
আৰু আজিকালি- আজি-আজিকালি দেখা পোৱা যায় যে চোৰাং ভাৱে গছ গছনি বিক্ৰী কৰা বা অসমৰ বনাঞ্চলবোৰত পোৱা দামী দামী দামী দামী গছবোৰ কাটি আনি বিক্ৰী কৰা চোৰাংভাৱে বিক্ৰী বহুলোকে বিক্ৰী কৰা কিন্তু দেখা পোৱা যায়। এইবোৰত মোৰ মতে সেইবোৰতো চৰকাৰ সেইবোৰতো কিন্তু আমাৰ বনাঞ্চল বিষয়াসকলক হাত থকা যেন লাগে মানুহবোৰ।
হয় হয় ঠিক আছে ৰাখিছো হা তোমাৰ লগত কথা পাতি ভাল লাগিল।